অ' শুনিছো এইবাৰ। আছা লাইনত?
তুমি কি কৰি আছা?
মই এই উ, অলপ বাহিৰত গলো গৈ পেলাই আহিছোঁ এতিয়া।
উম, মই আচো ৰবা এনে মোবাইল চাই আছিলো।
অ' চাহ খোৱা নাই ৰ'বা, খামহে আৰু। এ ভাত খালো অলপ আগত মানে, ভাত খাওঁতে যে অকনমান পলম হ'ল।
উম।
তুমি, তুমি চাহ খালা?
খোৱা নাই, খাম আৰু।
উম, এই মই এানে মোবাইলটো চাই আছিলো ৰবা।
উম।
মানে আজিকালিতো আৰু মোবাইলতটো নোহোৱাকে একো নহয়ে ন মোবাইলতটো থাকিলে মানে ভাল লাগে আৰু এনেকুৱা হয় যে মানুহৰ মাজত মানে নাথাকিলেও কথা নাই, মানে অকলে যদি মোবাইলতটো পোৱা যায় তেনেকেও মানে টাইম খিনি জল্ডিয়ে গুচি যায়। মানে মোবাইলটো লগত থাকিলে মানে লগ এজন থকা যেন লাগে আৰু মানে। আৰু এনেকুৱা হয় মানে কেনেকুৱা মোবাইলতো চাই থাকিলো কিবা এটা বস্তু মানে খাব ইচ্ছা গল অৰ্ডাৰ কৰিয়ে মানে খাব পাৰি, তেনেকুৱা আৰু।
অ', আজি-কালিটো তোমাৰ অ', আজি-কালিটো তোমাৰ মোবাইল নহলে মানুহ ৰ মানে উঠা বহা খোৱা একোৱেই নোহেৱা হৈছে আৰু। আজিকালি গোটেই তোমাৰ, মানে মোবাইলৰ ওপৰতে গোটেই নিৰ্ভৰশীল মানুহে হৈ গৈছে, উম। আৰু ইণ্টাৰনেট নহ'লে কি হ'ব ন। নেট নহ'লেতো মানুহৰ অৱস্থাই বেয়া হৈ যাব।
আৰু এনেকুৱা হয়
উম?
আৰু মানে এনে এনে এনেকুৱা হয়, মোবাইলটোৰ পৰা আমি মানে এনেকুৱাও হয়, বহুত ভাল কথাও শিকিছোঁ। আৰু মানে বেয়াও হৈছে, এনেকুৱা হৈছে আৰু ভাল-বেয়া দুয়োটা হৈছে মানে আৰু। এনেকুৱা হয় ধৰি ল', আমাৰ কোনোবা আপোনজন হওক বা কোনোবা ঘৰৰ কোনোবা হওক মানে ধৰি লোৱা, বাহিৰত আছে, বাহিৰত থাকিলে মানে এনে কোৱা হয়, আমিতো সদায়তো দেখা-শুনা হ'ব নোৱাৰো ন', মোবাইলটোৰ জৰিয়তে তে আমি মানে কথা পাতিব পাৰো বা ভিডিঅ' কলো কৰিব পাৰোঁ, তেনেহেন বহুত সুবিধা হৈছে আৰু এনেকুৱা হৈছে, আৰু কিছুমান দক হ'ক ধৰি লোৱা তোমাক মানে লাগা হৈছে, মানুহতো আছে ক'বাত মানে জল্দিটো অহা-যোৱা কৰিব নোৱাৰে ন, তেতিয়া মানে এনেকুৱা হয় মাৰি কেনে দিব পৰা যায়, এনেকুৱা হয় আৰু।
উম। সেইটোতো হয়েই তোমাৰ। অ' মানে কি হৈছে মোবাইলৰ দ্বাৰা তোমাৰ বহুত ভালো হৈছে। বহুত বেয়াও হৈছে। মানে কি হৈছে, আজি-কালি মোবাইলৰ যোগেদি বহুত ভালো হৈছে, বেয়াও হৈছে বাৰু। ভালটোতো তুমি কৈছাই, যে দূৰত থকা মানুহখিনিক আমি মানে দেখা নাপালে এটলিষ্ট, মানে ফোনৰ আহ দ্বাৰা দিয়ে আমি যিখিনি তেওঁলোকৰ সম্পৰ্ক প্লাছ কথা-বতৰা হয়, হয়নে? প্লাছ আজিকালি তোমাৰ পঢ়া-শুনাাৰ ক্ষেত্ৰতো মানে ইন্টাৰনেট লাগে। তাৰপাছত অনলাইন ক্লাছ হয়, তাৰপাছত ধৰা, চাকৰি কাৰণে ধৰা এপ্লাই কৰোঁ তেতিয়াও আমাক লাগে, বা সেইটোতো সেইটো আৰু ইভেন তোমাৰ প্ৰায় চাকৰিতে নেটেই লাগে, মেইনটো নেট লাগে। আৰু এইটোও ভাল হৈছে যে নেটৰ যোগেদিটো তোমাৰ মানে দূৰৰ মানুহখিনিক লগত
হয়। আৰু আৰু মানে এনেকুৱা হয় চাবাচোন, মোবাইলটোৰ কাৰণে মানে কেনেকুৱা হৈছে ক'ভিডৰ টাইমতে ন ধৰি লোৱা মানে, এ যেতিয়া স্কুল-চিস্কুল সব বন্ধ হৈ গৈছিল ন', তেত -তিয়া মানে কি হৈছিল উম মানে শি শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰি যোৱাৰ দৰে হৈছিল ন', তেতিয়া মানে তেনেকুৱা হৈছি ছিল, অনলাইন ক্লাছেছবোৰ হৈছিল বা এতিয়াও এনেক কোৱা হৈছে, কলেজ, স্কুলবিলাকত মানে গ্ৰুপ খুলি দিয়ে ন', গ্ৰুপ খুলি দিলে মানে তাত ধৰি লোৱা, তুমি আজি নগ'লা, নগ'লা মানে তাত বোৰ দি দিয়ে মানে কি কৰিব লাগে, এনেকুৱা কি শিকাইছিলে? তেনেকে দি দিয়ে, সেইটো হিচাপত মোৰ হিচাপত ক'ব গ'লে মানে ভালে হৈছে আৰু। এহ ইণ্টাৰনেটৰ পৰা হওক বা মোবাইলৰ পৰা মানে সুবিধাই হৈছে বুলি মই ভাবো আৰু, এনেকুৱা হৈছে।
উম।
আৰু এনেকুৱা হৈছে মানে
মানে ইণ্টাৰনেটত যে অকল ভালটো হৈছে তেনেকুৱা নহয়, বেয়াও হৈছে ন'? আজিকালি দেখা নাই তোমাৰ ভুৱা খবৰবোৰ তোমাৰ প্ৰচাৰ কৰি দিয়ে ইণ্টাৰনেটৰ যোগেদিয়ে আৰু মানুহে সেইটোকে একদম ভাবি লয় অ পুৰা একদম ট্ৰল কৰি থাকে মানুহবোৰে উম আৰু তোমাৰ বেছি নেট মানে এ উচ কৰিলে তোমাৰ হেৰি হয় ন মানুহৰ উম তুমি চাবাচোন সৰু সৰু ল'ৰা ছোৱালী মানে বৰ সোনকালে কম বয়সতে চকুৰ প্ৰব্লেম হয় কিহৰ কাৰণে হয় মানে আজিকালি ল'ৰা ছোৱালীবোৰ সৰুৰ পৰা একদম মোবাইল মোবাইল চাই থাকে একদম
অ হয় হয়
হয়নে নহয় বাৰু
আৰু আৰু মানে কেনেকুৱা হৈছে চাবা মোবাইলতটো আজিকালি মানে হাতত থাকে থাকিলে বহুত কিবা কানি মানে কৰিব পাৰো মানে কেনেকুৱা ধৰি লোৱা আজিকালি কিছুমান বস্তুৰ প্ৰয়োজন হলে মানে এনেকুৱা হয় মানে অৰ্ডাৰ কৰিয়ে চব বস্তু মানে লব পাৰি কেনেকুৱা হয় কিবা কাপোৰে লওক লগা হওঁক বা কিবা গ্ৰ'ছাৰী বস্তুৱে লগা হওঁক মানে যেনেকুৱা ধৰণৰ আৰু যি মানে আজিকালি চব অনলাইনতে পোৱা যায় মিছ' ফ্লিপকাৰ্ট আমাজন আৰু মানে গ্ৰ'চাৰীও পোৱা যায় মানে যেনেকে বিলিংকটত এনেকে আৰু মানে চব খিনি সুবিধা হয় আচলতে আৰু আচলতে এটা কথা মই ক'ব গ'লে মানে এইটো হোৱাৰ পৰা মানে যোনসকল মানে দোকান দিয়ে ন সেইবোৰ বিক্ৰ বোৰৰ মানে বহুত লছো হৈছে ক'ব গ'লে মানে কেনেকুৱা হৈছে মানুহ বোৰে মানে এনেকে ভাবে এনেকে যোৱাতকে অনলাইনে অৰ্ডাৰ কৰি দিয়া ভাল তেনেক কোৱা আৰু আচলতে কেনেকু ক ধৰি লোৱা তুমি অনলাইন অৰ্ডাৰ কৰিলা বস্তুতটো মানে ভাল হ'লেও বেয়া হলেও মানে সেইটো বস্তু মানে ৰাখি দিব লগা হৈ যায় কাৰণ কেনেকুৱা হয় মানে ধৰি লোৱা আহিছে বস্তুতটো ৰাখি দিব লাগিব নেক্সট ৰিটাৰ্ণ কৰিলে বা আকৌ কি আহে তেনেকুৱা ন সেইকাৰণে মানে এনেকুৱা হয় যে ৰাখি থব লগা হৈ যায়
উম তুমি ঠিকেই কৈছা আৰু একচুৱেলি কি হৈছে তোমাৰ আজিকালি ইণ্টাৰনেটৰ যোগেদি যুগত মানে বহুত তোমাৰ মোবাইলত চাবাচোন আহ কিবা কিবি মানে জানা নাজানা বহুত তোমাৰ লিংকবিলাকো আহি থাকে ন ত' সেইবোৰ লিংকত মানে আমি ক্লিক কৰিব নালাগে ফটোককে আৰু নিজৰ মানে আহ ব্যক্তিগত মানে সকলো বস্তু আৰু নিজৰ ব্যক্তিগত বস্তু বোৰ মানে আমি শ্বেয়াৰ কৰিব নালগে ইন্টাৰনেটত আৰু ইন্টাৰনেটটো মানে কি হৈছে আমি যিমান পাৰোঁ মানে অলপ সীমিত সময়ৰ বাবে আমি আমি ব্যৱহাৰ কৰিব লাগে আৰু এইটো হয়য়ে বাৰু ইন্টাৰনেটৰ যে আমাৰ আহ জীৱনো সহজ হৈছে কাৰণ আজিকালি বেংকিং বেংকিং চোৱা আমি বেংক নগৈ পেলাই আমি ঘৰৰ পৰাও আমি বেংকিং কৰিব পাৰো হয়নে
উম
আৰু মানে চাবাচোন কেনেকুৱা হৈছে মানে আজিকালি ল'ৰা ছোৱালীয়ে না এনে মানে ভাত নেখায় মানে এনেকুৱা হয় যে অ মানে মোবাইল টো চাইহে ভাত খায় মানে মোবাইল টো যদি সিহঁতক দি দিওঁ ন সিহঁত মানে গোট খিনি কাম কৰে আৰু ধৰি লওক পঢ়া শুনাৰ ক্ষেত্ৰতে হক তেওঁলোকক যদি আমি মানে কওঁ মোবাইল চাম চাব দিম দিয়া মাত্ৰ তুমি এইখিনি কাম কৰা মানে তেওঁলোকে মানে জল্দে জল্দি কৰে আৰু ভাত খোৱা টাইমতো মানে মোবাইল লাগে সিহঁতক সেইটো হিচাপত আচল্ততে বেয়া হৈছে ক'ব গ'লে ন আৰু শিক্ষাৰ ক্ষেত্ৰত মানে ভাল হৈছে কেনেকুৱা কিছুমান বস্তু নোৱাৰিলে কৰিব লাগিলে মানে মবাইলত মানে কৰিব পাৰি ন মানে ধৰি লোৱা এচামিচ ত ইংলিছ কৰিব পাৰি। ইংলিছ এছামিছ কৰিব পাৰি। তেই হিচাপত ভালে হৈছে বাৰু। তেনেকুৱা আচল্ততে সেইটো নিজৰ মাক দেউতাক সন্তানৰ পৰা মানে এইটো বস্তু দূৰত ৰাখিব লাগে। মানে তে মানে লিমিটত দিব লাগে আৰু ইমান নহয়। আচলতে মই সেইটো ভাবো আৰু
উম, সেইটোতো হয়য়ে বাৰু মাক দেউতাকে মানে ল'ৰা ছোৱালীৰ সৰুৰ পৰাই এইটো বস্তুৰ পৰা মানে শিকাব লাগে মানে শিকাব লাগে মনচ কে তেওঁলোকক মানে জানিব লাগে ন মানে কিমান সময় কোনটো সময়ত তেওঁলোকক দিব লাগে। নালাগে আৰু আজিকালি তোমাৰ আৰু এটা বহত বেয়া হৈ গৈছে। অ', সটো তোমাৰ এই যে তুমি ক'লা যে ল'ৰা ছোৱী ভাত খ গটা মোবাইল খুৱাই যে, সেইটোতো বহুত মানে বেয়া মানে মই ভাবোঁ এইটো মানে মোৰ ধাৰণা আৰু কাৰণ ভাত খাই থকা সময়ত মোবাইলটো চাই থাকিলে সেইটো জানো গাত লাগে জানো স মানে ভাত খোৱা সময়খিনি মোবাইলতটো আঁতৰাই পেলাই। বাচ্ছাটোক ভালকে একান্ত ভাৱে মানে হাতৰ ফালে তেওঁক মানে মা তাৰ মানে মনটো হেৰি কৰি ভাত খোৱাব লাগে ন আৰু সেইটোতো গাতো নালাগে তাৰো অপকাৰহে হ'ব।
অ', পিছে তোমাৰ লগত কথা পাতি ভালে লাগিল। আৰু ত, পিছলৈ তোমাৰ লগত কথা পাতিম বুলি আশা কৰিলোঁ আৰু। পিছলে আৰু তোমাৰ লগত কথা পাতিম এতিয়া কথা পাতি বাৰু ভালে লাগিলে।
অ', মোৰো ভাল লাগিছে তোমাৰ লগত কথা পাতি আৰু কিছুমান জানিবও পাৰিলোঁ। তোমাৰ পৰা কথাবোৰ। য ধন্যবাদ দেই।
ধন্যবাদ বাৰু এই দিছোঁ তোমাৰ লগত কথা পাতি ভালে লাগিল।